মাতটো বাৰু ক্লিয়াৰ আহি গ'ল বাৰু ইয়াৰে লাষ্ট কলটো বা কিয় বা কাটা গ'ল।
অ', গম নাপাওঁ, কিবা প্ৰব্লেম দি আছে নেকি এপটো? এপ তো, কিবা প্ৰব্লেম দি আছে নি
তাকেতো ভাবি আছিলোঁ ৰ, কিবা হ'ল?
অ', ময়ো গম নাপাওঁ।
‌ কি কৰি‌ আছা তুমি?
এ, মই আছিলোঁ ৰ'বা বহি।
কিনো কৰবা ইমান গৰম। চাহ, তাহ খালানে নাই?
হম, কি ক'লা? কি কৈছা?
চাহ, তাহ খালানে নাই?
অ', তোমাৰ কি বুলি কয়, চাহ, তাহ খালোঁ বাৰু, তুমি খাইছানে নাই?
উম, খালোঁ ৰ'বা গধূলি।
অ', মই তেতিয়া কি কৈছোঁ, কৰ্চটোৰ কথা কৈছোঁ যে মানে, মানে, মানে, মানুহটো হ'ল তোমাৰ ছেভেন মান্থৰ হয়, সাত মাহৰ হয়। কৰ্চটো মানে অ' তোমাৰ বেলিদিটি চাগে দুই বছৰ থাকে বাৰু সাত মাহৰ কটো কোৰ্চ কৰেই দি তোমাৰ এক্সেল লে পাৱাৰ বি আই পাঠ যাবা তাৰপিছত তোমাৰ কমিউনিকেশ্যন স্কিল অ মই কৈছ না যদি সাত হাজাৰ লোৱা তেতিয়া তুম অকল জাষ্ট শিকাব। যদি বিশ হাজাৰটো লোৱা যদি যিটো সাত হাজাৰ টকা সেইটো প্ৰ' বেচিক বুলি কয়, যদি আৰু বিশ হাজা মানে তোমাৰ অ' প্ৰ' বুলি কয় সেইটো। প্ৰ' নহয় চৰি, প্ৰিমিয়াম বুলি কয় প্ৰিমিয়ামটো যদি লোৱা তোমাৰ কল মানে তোমাৰ মানে বুজাই দিব তোমাৰ ধৰিলোৱা কিবা যদি বস্তু-চস্ত বুজি পোৱা নাই। চ' তোমালোকৰ তাতে তুমি মেছেজ কৰিবা, মেইল কৰিবা তোমাক সেইখিনি বস্তুটো জুমৰ-জুম ক্লাছ। মানে, দুটাৰ পৰা, ৰাতি দহটা বজালৈ ডেইলি জুম ক্লাছ হয়। তাতে জুমৰ ক্লাছ হয়, তাতে অ' অনলাইন। মানে তাতে তোমাৰ অফলাইনত শিকি লাভ নাই। তাতে মানে তুমি জুম ক্লাছত তাত বুজাই দিয়ে ভালকে। ঠিক আছে, জুমত ভালকে বুজাই। আৰু, আৰু যিটো প্ৰিমিয়াম থাকে, যিটো মই লৈছো ত্ৰিশ হাজাৰ টকা। আ' সেইটো তোমাৰ প্লেচমেণ্ট আছে। পাঁচটা প্লেচমেণ্ট মানে পাঁচটা ইণ্টাৰভিউ কৰা তাতে,
হয় নেকি তাৰে চে চেলাৰী কিমান মান থাকে।
ষ্টাৰ্টিং চেলাৰ তুমি ফ্ৰেছাৰ তোমাক, কোম্পানী হিচাপত দিপেণ্ড কৰে আৰু তোমাৰ যদি ফেচাৰ জইন কৰা তিছ হাজাৰ ষ্টাৰ্ট হয় মানে তিনিলাখ পৰা ছয় লাখ মানে পাৰি আৰু
কি বা পেকেজ নেকি।
পেকেজত ধৰা হৈছোয় নটো তিন লাখৰ পৰা ছয় লাখ যায় মানে ইয়াৰ্লি গৈছো হা পাৰে নাম,
হা
দুবছৰমান যেয়া হৈ যাব তেতিয়া তোমাৰ ছয়াখটো বাৰ লাখ হ'ব। মানে তোমাৰ যত বহুত জলি আৰু বহুত, আৰু যেতিয়া নেকি জান তমাৰ অকমান যদি এক্সপিৰিয়েঞ্চ হৈছে দুই বছৰমান দেৰ বছৰ মান। হা যেতিয়া তুমি নেক্ট ই অকমান যাবা। তেতিয়া তোমাৰ চেলেৰীটো ডাবোল হৈজাব, মান যিটো ধৰিলে আগতে পচিছ বা ত্ৰিছ পাইছে সেইটো তুমি থাৰ্টি হৈ যাব ডাইৰেক্ট। মানে সেনেকা বা আৰু ভাল যাম যদি আৰু যদি অকণমান যদি জাপ মাৰবা খোজা, ভাল জাপ মাৰবা খোজা। তাৰে এক লাখ, দেৰ লাখ এনেকা টাইপত আহিব মানে যাব আৰু মানে সেইটোত আৰু তুমি তুমি এটা কাম কৰা তুমি গুগল চাটজিপিতি বা ইউটিউবত মাৰা, এটা বস্ত মাৰি চাবা কি বৰ্তমান টুৱেন্টি, টুৱেন্টি ছিক্স বা টুৱেন্টি টুৱণ্টি, থাৰ্টি মানে টুৱণ্টি। থাৰ্টিৰ ভিতৰত মানে এই আইটেমৰ আমাৰ কোনটো জব মানে কোনটো স্কিল শিকা ভাল, যিটোৰ কাৰণে আমাৰ ফিউচাৰত আমি সেইটো বস্তুটো আমি জবটো পোৱাৰ চান্স বেছি থাকে। ঠিক আছে তুমি সেনেকে মাৰিবা চাটজিপিতিতে মা মই গ'লো। তোমাক চাবা চাটজিপিতিৰ দুই বা তিনি নম্বৰ বা এক নম্বৰ ভিতৰত ন'। তোমাৰ ডেটা এনলিচটো আহিবই।
আচ্ছা তুমি ডেটাএনিলিষ্ট কৰি আছা?
অ' মোক কৰ্চটো কৰি আছো বাৰু বহুত ডিমাণ্ড বৰ্তমান বুজি পাইছা, ডিমাণ্ড হৈছে আৰু ফিউচাৰত বহুত বেছি মানে আহি আছে। এইগিলা বস্তু, ডেটেল তাতে তোমাৰ কি কি থাকে জানা, তোমাৰ এক্সেল থাকিব। এক্সেল প্লাছ এ আই আজিকালি এ আই নহ'লে একো নহয় জানাই। অ' কি বুলি কয় ক' পালি। ঠিক মতে। তাত তোমাৰ পাইথন থাকিব, জাৱা থাকিব তাৰপিছত পাৱাৰ বি এ থাকিব। এচ কিউ এল থাকিব অ' এইবিলাক বস্তু মানে যিবিলাক কোম্পানী তোমাৰ লাখ লাখ ডেটাৰ ওপৰত যিবিলাক কাম কৰে আৰু হা লাখ, লাখ, কৰোৰ, কৰোৰ ডেটাৰ ওপৰত যিবিলাক ধৰি লোৱা বহুত লাখ লাখ দো থাকে তাৰিছ তোম এইখিনি বস্তু লাগে এইখিনি নাগে এইখিনিস্তু কিমান কমছ কিমান বছ তাৰপিত তুম বনাব লাগিব ডেছবু বনাব লাগিব। চব বস্তু এক্সেল কৰিব নোৱাৰি ন ত কাৰণে, তুমি একেল এক্সেল কিমান কৰিবা দহ লাখ পোন্ধৰ বিশছ লাখে কৰিব পাৰিবা। বা ত্ৰিশ লাখৰ ডাটা কৰিব পাৰা তাতো কোম্পানীতো ডাটা লাগে ন। চ সেইবিলাক বস্তু আমি এ, এট কৰো এ তানে তুম কৰ যিমান কৰো তোমাৰ, নাথাকে তুমি ইমান কৰিব পাৰা আৰু বুজি পাল না স্কিল মানে মানে, কাৰোৱাৰ লেংগুৱেজ, হেৰ, তাৰে তুমি এইবিলাক চব বস্তু ক'ব পাৰা আৰু যিটো তোমাৰ আহ পাৱাৰ বি পাৱাৰ বি, তুমি ড্ৰেছবৰ্ড বনাবানা। ডেছবৰ ডেছবৰ্ডটো জানা তুমি কি বস্তু হয়।
হয় হয়।
আচ্ছা এই মানে দেজবোত মানে ধৰি লওক কিমান বেছি কিমান কম মানে সেনে সেনে টাইপৰ বস্তু সেইবিলাক বনাব পাৰ মানে মানে সেইটোৱে আৰু এতিয়া কিছুমান বস্তু মানে দিমান আছে বৰ্তমান টাইমত আৰু এইবিলাক কৰাটো মানে ভাল মানে ইমান মানে এ ধৰি লোৱা এইবিলাক বোলে নহয় তুমি যদি এতিয়া বৰ্তমান টাইমত ন তুমি গৰমেন্ট পি গৰমেন্ট জব পিপৰিছন কৰিছা অকে মানা নাই হা বাট গভাৰ্ণমেণ্ট পা মানে পো চান্সটো জিৰ' পইণ্ট থ্ৰী ফাইভ ফাইভ পাৰ্চেণ্ট থাকে হা জিৰ' পইন্ট থ্ৰী বা ফাইভ পাচেন্ট কৈছো হা এক পাৰ্চেনো কোৱা নাই কোনটোত তুমি যদি ইচকিল শিকা ন তোমাৰ বেছি চানন্স থাকে তুমি এটা ভাল জব পোৱা আৰু তোমাৰ একো স্কিল নাই ন বৰ্তমান তোমাৰ জব তুমি একো নাপাবা। ঠিক আছে এক কৰ য তুমি আৰু তুমি যেতিয়া জবৰ ই পি ইণ্টাৰভিউ দিব যাবা তোমাৰ যদি একো্ ইস্কিলে নাই তোম কিয় ল'ব বে তামাক লেবাৰত খাতাব কত লেবাৰৰ যোগ্য আজিকালি মানু ডিগ্ৰী ডিগ্ৰী চাই বাৰু মানছো বাট ডিগ্ৰী থাকলেও ডিগ্ৰী প্লাছ স্কিল‌ লাগে মানুহৰ।
অ সেই সেইটো লাগে বাৰু
চব মানুহৰে আছে চবৰে কমন হৈ গৈছে হা প্ৰত্যেক বছৰে লাখ লাখ আপোনি ডিগ্ৰী হৈ ওলাই আছে তাৰে ত্ৰিছ পাৰচেণ্ট মানুৰ কাম পাইছে সত্ৰৰ পাৰ্চেন্ত মানুহ বহি আছে ঘৰত। বুজি পালা তাক সেই ত্ৰিশ পাৰ্চেন্টৰ ত্ৰিশ পাৰ্চেন্ট বিশ্বাস কৰা পঁচিছ পাৰ্চেন্ট পাৰ্চেন্ট বা‌ বিশ পাচেন্ট মানুহে নৰ্মেল জবে কৰিছে পোন্ধৰ হাজাৰ দশ বিশ হাজাৰ বুজি পাইছা তাতে কাম কৰছে বুলি ন যিমান হৈছে তাতে ভাল নাম কৰি আছে তাতে নৰ্মেল জব কৰিছে বুজি পাইছায় এই তোমাৰ তাই হৈ যাব চেলাৰী থাকে মই কৈছো নেকি মই কলো নেকি নাহে চেলাৰী কেতিয়া বেছি দিব যেতিয়া তোমাৰ স্কিল থাকিব বস্তুতো বুজি পাই ন নাই তুমি যদি তোমাৰ যদি স্কিল যদি নাথাকে থাকে তেতিয়া তোমাক কেনেকুৱা তাহাতে তোমাক মানে ভাল পইচা দিব প্ৰাইভেট আজি যুগত বহুত বেছি পইছা তুমি বিশ্বাস কৰা গভাৰমেণ্ট জপে পাট্টা নাপায় ঠিক আছে প্ৰাইভেট টোবো উদি মা ধেমালোৱা যদি কিব এটা ফিল্ডত যদি যোৱা দিঘলীয়াতী ফিল্ডত যোৱা সেই ফিল্ডৰ যদি তোমাৰ ভাল স্কিল হয় হা ভাল স্কিল থাকে কমিউনেকিশ্চন‌ থাকিলে তোমাৰ ইংলিছো ভাল জানা অকণমান হা চ' তোমাৰ সেইটোত বহুত বেছি দুই, তিনি, চাৰি বছৰৰ ভিতৰত ন, তুমি বহুত বেছি ওপৰলৈ গুচি যাবা আৰু তোমাৰ চেলাৰী বহুত প্ৰাইভেট জবত কলো কি গভাৰ্ণমেণ্ট জবত ঠাইত ছয় মাহত যিটো ইন পইচা পাবা সেইটো প্ৰাইভেট জবত একমাহ অধিককৈ পইচা পাবা। যদি চাৰি, পাঁচ বছৰ যদি কষ্ট কৰা এটা ভাল ফিল্ডত যায় কেনে প্ৰথমতে এটা স্কিল লোৱাে, সেই স্কিলটো, স্কিলটো লৈ কেনে আগবাঢ়া, আগবাঢ়ি কেনে মানে ত, মানে কি ক'ম আৰু এ আহ বহুত হেৰি হৈ থাকবা পাৰবা আৰু বুজি পাইছা?
অ' সেইটোৱে।
হে তুমি সেইটো কাৰণে মাথা মাৰা আৰু কিবা এটা শিকাৰ মাথা মাৰ। বাকী গৰ্ভমেণ্ট জবৰ এক্সিবিচন কৰচা কৰা বাৰু মানা নকৰো। এবাৰ ইটো ট্ৰায় কৰি চোৱা। বাট এইটো
গভাৰ্ণমেণ্ট জবৰ আশা কৰি থাকি লাভ নাই ন, সেইটো নহ'লে বাইচাঞ্চ কিবা বেলেগো মাঠা মা লাগ
ত', তে তোমাৰ শুনা তোমাৰ এতিয়া তোমাৰ এক বছৰ গ'ল মোৰ চাপ'ৰ্ট ঠিক আছে, আমি যোৱা বছৰে আমি গ্ৰেজুৱেটত থৈছিল, গ্ৰেজুৱেচন হৈছি লো, ত' ক'ব গ'লে এতিয়া আমাৰ কিমান টাইম হ'ল এক বছৰ আমাৰ হ'ল। এক বছৰ আমাৰ হ'ল মানে এক বছৰ আমি ওৱাস্ট কৰিলো টাইমটো। এক বছৰত আমি কি শিকলো? কথাটো সেইটোৱে হৈ পৰে। মই যদি তোমাক কোৱেচন সুধো তুমি এক বছৰত কি শিকিলা? তুমি যদি মোক কোৱেচন পৰা কোৱেচন এক বছৰত আমি কি শিকিলো?
অ', অ, ' সেইটোয়ে আৰু আমাৰ টাইমতো আমাক একো ইন্টানশিপো নকৰাল।
আমাৰ ইণ্টাৰনশিপ নকৰলা। সেইকাৰণেতোটো বৰ্তমান চব কলেজত ইণ্টাৰ্নশ্বিপ কৰাই আছে।
অ' আমাৰ কলেজতো কৰাই আছে চাগে।
অ' চব চব কলেজত মানে কি? চবতে কৰাই আছে, ইন্টাৰশিপটোতো আজিকালি কম্পালচৰি কৰা গেছি। কাৰণ জানে, কাৰণ ত' কিয় নকৰালে কৈ আছো না। কাৰণ আমাৰ টাইমত বা আমাৰ আগৰ বেস্ত বিলাকত, যিগিলাক গ্ৰেজুৱেচন হৈ গৈছে তাহাঁতৰ কন্ডিশ্যন বিলাক সিহঁতৰ এইগিলাক ইন্টানশিপৰ ফ্ৰেণ্ড বনাইছে। তাতো খাই আছে ভাই। ডিগ্ৰী পাছ কৰি যাই আছে ছলি বিলাকে একো কাম পোৱা নাই একো, কাম কৰা নাই। কাৰণ স্কিল নাই। সেইকাৰণে তো এতিয়া চৰকাৰে এতিয়া সুবিধা কৰিছে। কি বুলি কয় যাতে কলেজৰ টাইম তে এটা কিবা এটা শিকোৱা যাতে তাতে। পিছত এটাছ কিবা এটা কাম ভাই। বেৰোজগাৰ হৈ বহি নাথাকে আৰু কাৰণ চবৰেতো চিনাকি নাথাকে অ', কিবা এটা কিবা এটা প'ষ্ট চা দিয়ে আৰু। মেইনলি তাতে শিকাৰ কাৰণে পথাৰ পাতবি কিবা এটা পইচা দিয়ে আৰু সেইটো মই জাগাত আৰু কিবা এটা এই পেইড চিপ সেইটো আৰু। মানে এই তাতে পইচা তইছা দিয়ে অকমান আৰু বাকী তুমি কি কৰিম বুলি ভাবি আছা পিছে ফিউচাৰত? কি মাথা মাৰিম বুলি ভাবি আছা?
প্ৰাইভেট কোম্পানীত সোমাই যাওঁ। য'ত ফ্ৰেচাৰ্চ লয়, দেন তোমাৰ মানে চেলছৰ পিনে যাব পাৰি তাৰপিছত এক্সপেৰিয়েণ্স হ'লে।
চেল্ছ কি চেল্ছৰ পিনে যাম? বা চেল্ছ
চেল্ছ তোমাৰ এফালে তোমাৰ যেনেকুৱা গাড়ী শ্ব'ৰুম হওঁক। বা কিবা কোম্পানীতে হওঁক।
উম।
তেনেকুৱা। এতিয়া তোমাৰ বি এম ডাব্লিউ গুৱাহাটীত। এতিয়া বি এম ডাব্লিউ শ্ব'ৰুমত টো যদি সোমাব পাৰো, তাতেতো চেলাৰী বহুত ভালে হ'ব। কাৰণ বি এম ডাব্লিউৰ এখন গাৰীয়ে জানাচোন, ত্ৰিশ-ত্ৰিশ পঁয়ত্ৰিছ লাখৰ পৰাই ষ্টাৰ্টিং।
হম।
ত' সেইবোৰততো চেলাৰিও ভাল হ'ব, ত্ৰিশ চল্লিছ হাজাৰ চেলাৰি দি দিব।
অ', প্লাছ তোমাৰ এখন গাৰী বেছিবা, তাতে তোমাৰ কমিশন বহুত বেছি থাকে। চল্লিশ-চল্লিশ হাজাৰলে, ত্ৰিশ-চল্লিশ হাজাৰলৈ এখন গাড়ীত কমিচন থাকে। যিমান দামী গাড়ী বেছিবা, সিমান বেছি কমিচন। মানে তোমাৰ কব গ'লে ন, যদি মাহটোত যদি তিনিখন গাড়ী বেচি দিব পাৰা ন' দুখন তিনিখন, তুমি ছয় মাহৰ চিলেৰী পাই যাবা, তোমাক মই কৈছো। মানে কমিচনটো ইমান বেছি। বেছি মানে এইবিলাকৰ ক্ষেত্ৰত আৰু।
সেইবোৰত এক্সপিৰিয়েঞ্চ থাকিলে তোমাৰ আৰু ভাল বেলেগ কোম্পানীটো পাই যাম ন'।
হয় এইটো মানে মোৰো এটা লগৰ মোৰ এটা লগৰ মানে মোৰ দওটাৰ লগৰ হ'ব মানে দওটাৰ লগৰো দেউতাত চে সৰু? হা দুটা মানে অ' কি বুলি কয় মই বুলি মাতো। অ' সি তোমাৰ মাৰ ৰুমত আছে তোমাৰ নেক্সচা শ্বৰুমত আছে চাগে। তোমাৰ তাতে অ, ডাউনটাউনৰ চাইদে আছে হা। তাতে সি অ' বিশ্বক পৰা ক্লাছ টুৱেল্ভত সি জইন কৰিছে। ইতা বহোত ডাঙৰ থাৰ্টি-থাৰ্টি থাৰ্টি ওৱান মান ইয়াৰ্চ হৈছে আৰু ক্লাছ টুৱেল্ভ মান তাৰ ওঠৰ বছৰ মান আছিল আৰু। তাৰ ঊনৈশ বছৰ হৈছিল। তে তোমাৰ জইন কৰিছিল তিনি চাৰিখন শ্বৰুম চেঞ্জ কৰিলে আৰু সি। আ তাতে মানে সি ই কৰি -কৰি- কৰি - কৰি - কৰি বিশ্বাস কৰা সি বিল্ডিং উঠাইছে। ঠিক আছে বিল্ডিং উঠাইছে, তাৰ কমিউনিকেশ্যন স্কিল দেখাটো ধুনীয়া নে মজা বগা। আৰু কমিউিকেশ্যন স্কিলো বহুত বেছি ভাল। আৰু এই মাহ মাহটোত বহুত ভালেকেইখন গাড়ী বিছে আৰু চুজুকি গাড়ী ন চুজুকি কোম্পানী ন' আৰু চুজুকিৰ গাড়ী বহুত চেল যায়, তুমি চাবা চুজুকিৰ গাড়ী ন বহুত চেল যায় মানে, তোমাৰ কি ক'বা আৰু চবত অ' মানে পাগলৰ নিচিনা চেঞ্জ কৰা আৰু সেইটো মেইন জেগাত বহি আছে। হে ন' চ' সি মাহত ন ' বিশ্বাস কৰা কেতিয়াবা কেতিয়াবা গোটেই ডেইলি এখন হ'লেও বেচে কেতিয়াবা তাৰ এনেকা হৈ যায় বে একদিনত যদি এখন। এখনে কে বেচা তোমাৰ বহুত ডাঙৰ কথাটো সেইটো জানা না নাজানা। উ বহু ডাঙৰ কথা এইটো, ইয়াৰ টো কেতিয়াবা কেতিয়াবা গোটে মানুহবিলাক বিশ ত্ৰিশ লাখ। বেছি ইয়াৰ ইমান ইমান মানে মাহতৰ তাৰ দুই লাখ মানহে দুইটালা বিল্ডিং উঠাইছে উঠাইছে উঠাইছে বাদ দিয়া ঠিক আছে কি? তাৰ নিজৰ এখন কেণ্ড হেণ্ড গাড়ী শ্বৰুম খুলি দিছে ভাবা।
বা কি কয় আজিকালো ছেকেণ্ড হেণ্ড মাৰ্কেটৰো বহুত
অ' কিন্তু সেইখ মানে গাড়ী মানে খুলিছে মানে সি আৰু তাৰ এটা লগৰে মিলি খুলিছে। ঠিক আছে তাৰ লগৰে তাৰে থাকি। মানুহ মেইন সেই শ্বৰুমটোতে থাক সেই মানে দুটাতে মাথা মাৰ থাকে ইটোৰ মথা মাৰে ইটোৰো মথা মাৰে আৰু।
আচ্ছা আচ্ছা
কি বুলি কয়? কাৰণ সি এই সি যে ক্লাছ টুৱেলভ হৈছে ক্লাছ টুৱেলভ হল ডিগ্ৰী নকৰিলে। তাৰ সেই গাড়ী চ' ৰুমত সমাইে মানে গাড়ী চৰু মানে ফিল্ত গুচি গৈছে মানে মানুহে কেইটা কেইটা ভাববা নালাগে। এইটো বস্তু পাৰিম এইটো বস্তু নোৱাৰো পি যায় যায় কৰি থাকিবা লাগে।
সেইটোৱে।
যাই।
এ ধৰবা নৰা এতিয়া কি হৈ যায় মানে
তাকে তোৰে কেতিয়া কি হৈছে কো একো কব নোৱাৰি।
উম এই মই চ ' কিবা মাথা মাৰি আছো থ পিনে কিবা হয় এতিয়া।
উম উম।